হেল্ল',
অ', কি কৰি আছ
অ', লৈ আহিম বাৰু। এ, মই মাক মানে ক'লো যোৱাৰ কথা। মায়ে ক'লে অ', গ'লে মোলে সেন্দুৰ লৈ আহিবি। এনেকে কৈছে মানে মই কৈছোঁ মই এতিয়া নাযাওঁতো অহা অ', অহা বছৰ আনিম এনেকে কলো মই
অ', শুন-শুন-শুন এইবাৰ যাম মই যে এতিয়া তই সঁচাকে মই তৃষ্ণা তই তিনি তিনি চাৰিবাৰ মান মনত পেলাবি মানে মেছেজ দি দি হওক মই লৈ আহ লৈ আহিম মই সঁচাকে লৈ আহিম মই কেনেকে মোক একদম মাক যে সঁচাকে দেই মই লৈ আহিম। এইবাৰ লৈ আহিম অ', নহয় নহয় এক্সাম চলি আছিলে।
একজাম চলি আছে তাই তে
উম নহয় সেইটোৱে মইতো ক'লে অ',
তাৰ আলতাটো খুবেই ভাল থাকে মানে ৰয় ইয়াৰ এবাৰ পানী ধুলেই যায়গৈ তাৰ আলতাটো নহয় কিন্তু তেনেকুৱা মাহে সেইটো আনো মই সেইটোকো আনিব নোৱাৰিলোঁ।
উম
অ', ধৰমই হালতাল লগাগ নহ নচ নহজায় চক উঠিলে ময়ো দিওঁ তুবৰি ময়ো দিওঁ চৰক সুধিলে।
অ', গম পাইছো। এই দূৰ্গা পূজা সময়ত লগাই ভাল লাগে চাগে ন দুৰ্গা পূজা টাইমত উম
মই মানে কি এতিয়াতো এতিয়াতো নাভাবো বাৰ যোৱা কথা অহা বছৰতে যাম।
ত, এনেকুৱা টাইমতে আহিবি ন ঘৰলে
এনেকা জ
উম, তেনে আৰু ভাল হ'ব দে আৰু ভাল হ'ব তেতিয়া বেছিকে পইচা গোটাব পাৰিবি না
তেতিয়া গোটাব পাৰিম আৰু মানে কেনেকৈছে এতিয়া যদি ঘপক কেনে যোৱা মথাটো মাৰি লও। এই এইবিলাক টিউচন চিউচন টেনৰজনী বিশেষকৈ লৈ আছো ন অ', সেইকাৰণে
তেতিাতো এটলিষ্ট পাঁচ হাজাৰানটক উঠাই ল' পাৰিবি কিন্ত তেতিয়ালৈকে ধুনীয়াকৈ ভালকৈ টিপটমকৈ খাই থাকি বস্তু লৈ ধুনীয়াকৈ উভতি আহিব পাৰিবি। মই দিম নহয় তোক তই কেলৈ টেনশ্যন লৈ আছ। ইমান কি টেনচন টেনচন লগ থাকিম নহয়।
অ', বেটি উঠা উঠা বেটি হেৰি পাৰিব। পাটি পাৰিব ৰহবা তোৰ মোবাইলটো বহুত চাইছা এতিয়া বেয়া কৰা কৰি অফ কৰি দি দেই হেল্ল',
উম
এই আমাৰ টিকলিজনী মোবাইল চালে চাইয়ে থাকিব মানে তাই, মোবাইলটো নিদিওঁ মানে আমি চাবলৈ তাইক।
মই নেজানো আজিকালি ল'ৰা ছোৱালীবিলাকৰ যে কিবা এটা হয় মানে, জন্ম হৈয়ে সিহঁতক ফোন লাগে। ইমান কি কৰে সিহঁতে? আৰু সিহঁতি ইউটিউব কেনেকে চাই, নেট কেনেকে অন কৰে, ৱাইফাই কেনেকে কানেক্ট হয় মোবাইলৰ এটা এটা পেটাৰ্ণ মনত ৰাখে
চব মানে, গেলাৰীটোত গৈ কেনেকৈ কি উলিয়াব পাৰি, সিহঁতে এডিট
উম', উ আমাৰ ধুনুৱে আকৌ, কেনেকুৱা এডিত কৰে বুলি ভাবিছা।
উম, কৃষ্ণ, গোটেই ৰঙা বগা চ'ব লগাই দিয়ে
অহ, গোটেইখন বুদ্ধ বগা কৰি দিব অহ।
বহুত বেলেগ কিবা এটা চকু তকু একদম ডাঙৰ কৰি নাজানো দেই, সিহঁতৰ ক্ৰিয়েটিভিটো বহুত এক্সটেণ্ড লেভেলত মানে।
হোষ্টেল লাগিব আৰু।
ভাত কেতিয়া খোৱা হ'ব? ভাত এই মায়ে ৰুটি বনাই আছে পাপালৈ, ৰুটি বনাই হওঁক তাৰপৰা খাম। বনাই খাবা। পাপাই গৈ সেই টিফিনত লৈ গৈ আকৌ দোকানত দি থৈ আহিব লাগিব।
মইয়ে -মায়ে যাম।
উম।
ওচৰত যদিও মানে তথাপি লগতে যাওঁ আৰু।
অ', ৰাতি বিয়লি আকৌ, ৰাতি তাতে
তললে ভয় লাগে নে দীঘলটো।
উম উম, এই সেইটোকে ক'ব লৈছিলো, ওলাই আহিছিলে এতিয়া আমাৰ ঘৰত।
আমাৰ ইয়াতো মানে আমাৰ চবফালে, আমাৰ আছে ই ইয়াত দেই তৃষ্ণা, আছে কিন্তু আমাৰ ইয়াত।
আছে কিন্তু তাতো অহ। আমাৰ আজি ঘপককেনে ওলাই গ'ল মায়ে বাথৰুমত দেখিলে, টি টি টিকে গ'লেই নহয় আগফাল পিছ ফালে, তাৰপিছত পঠিয়ালে যেনিবা।
মিনিট দ, আমি যাইতাছি। অ', মই মোৰ মাক কৈছোঁ, ৰ'বা এই কলটো শেষ কৰি লওঁ, তাৰপৰা যাম বোলো খাবলৈ।
বুজা আকৌ।
নহয় নহয়, আৰু না-নালাগে ধুনীয়াকে, আঠ মিনিটহে আছে আৰু ইমানখিনি
তাৰ পিছত কেতিয়া কৰিবি, ভাতটো খাই পিনে কৰিবি কলটো?
অ', তাৰপৰা চাম, যদি ৰিফ্ৰেছ কৰোঁতে যদি আৰু যদি ওলাই দুটা নটিফিকেশ্যন, তেতিয়া কৰিম। মই চাই লৈ তোক জনাই দিম।
জনাই দিবি অহ, তাৰপৰা হেৰি কৰিবি, এইটো কি বুলি কয়, ভাতটো খাই কৰি দিবি তেতিয়া।
যদি হয় মই মেছেজ দি দিম যে আধাঘণ্টা তই নুশুবি, মই মেছেজ তোক কল কৰিম বুলি।
নুশুবি বাদ দে, মই এতিয়া লিখিবই লাগিব এতিয়া।
তই খালি মোক মেছেজ এটা কৰি দিবি। দুটা গৈছে।
অহ, আমাৰ মাহী আমাৰ, অহ, শুন তৃষ্ণা, গুৱাহাটী যাওঁতে মানে আমাৰ মাহীৰ ঘৰত আমি মৰণিংৰ পৰা উঠিছোঁ আৰু ট্ৰেইন। তাৰপৰা মানে হেৰিটো টিকেটো অলপ কমত পাম ন'।
মৰাণৰ পৰা যদি লওঁ, তেতিয়া মানে শ্লীপাৰত টিকেটটো অকণমান বেছি যায়, ডেৰশ টকা এটা বেছি যায়।
বেছি যোয় উম, উম। আমাৰ সেই শিমলুগুৰি পৰা কাটিলে হেৰিৰ পৰা লয়। তিনিশ টকা
অকণমান সৰহ লয়, তিনিশ পঁচিশ টকা নে ছাব্বিছ টকা এটা লয়। অহ, হেনেকুৱা লয়। অহ, মৰিয়নিৰ পৰা মানে দুশ পয়সত্তৰ টকা হ'ল।
উম।
ত' ঠিক আছে হ'ব যথেষ্ট ধুনীয়া আৰু দাম আৰু দুশ পয়সত্তৰ পসত্তৰ টকা শ্লিপৰত ত শুই-শুই যাব পাৰিবি ৰাতি। তাৰপা গুৱাহাটী। সেইদিনাখনি মানে মোৰ, ছেকেণ্ড পে'মেণ্টো সেইদিনাখনি সোমাইছে। সেইদিনা সোমালে চাৰিটা কলত দুশ ফিফটি চছেভেন ৰুপিছ। আমা মাহীয়ে মোক কৈছে আসি নহয় মই হেৰিকৈ পালোঁ, ছেভেণ্টি ছিক্স ৰুপিজকৈ পালোঁ।
উম।
ঠিক আছে হ'ব, চাৰি টকা কাট তেনেহ'ব তাৰপৰা মোক সুধিছে আৰু মাহীয়ে, উম কিবা হ'ল নেকি? না নাই ম কেলে? ন ত একদম সি চুকন গৈ একদম পুৰা ঘনে ঘনে কথা পাতিছো, কিবা হ'ল অসুবিধা আছে নেকি কি? অসুবিধাই একো নাই।
উম।
ইমান ফৰ্মেলকৈ পাতিছো বুলো কথাবোৰ।
তোৰ লগতহে মানে এতিয়া এনেকৈ পাতি আছোঁ ন, এ বেলেগৰ লগত নোৱাৰি নহয় তেনেকৈ আৰু চব কথা পাতি, ত ফৰ্মেলকৈ পাতিবই লাগিব বেলেগ অলপ পাতোতে।
উম উম।
তাৰপৰা আমাৰ মায়েও ক'লে, তই যদি কৰিব বিচাৰ তই কৰিব পাৰ, আমাৰ মাহঁতে মানে তৃষ্ণা তোৰ মায়ো যদি তোৰ মাহীয়ে লগত যদি কথা পাতে, এনেই মানে দুই তিনি ঘণ্টা এনেই পাতিব পাৰে নে ক? তেওঁলোকে মানে ইনে পাতে, মই মাক কৈছোঁ অ' মা তুমি মোক দিবলগীয়া পইচা খিনি তুমি এনেকে উলিয়াব পাৰিবা বোলো।
উম।
মই কথাটো ক'লোঁ, তাৰপৰা মাহীয়ে মানে অলপ ইচ্ছা এটা আছে আৰু সেইখিনি।
উম।
আজি তাৰপৰা সুধিলোঁ, মই শিকাই মেলি দিম কৰিবা? এনেই কথা পাতাই তোমালোকে, এইটোতে পাতিলা যেনবা কি হ'লনো একেটাইটো হ'ল।
উম, উম, উম।
তোমাৰ ওচৰত তিনি চাৰিদিন পিছত যদি তুমি পঞ্চাশ টকাকেও যদি এটা কলত যদি পাইছা। তুমি দুই ঘণ্টা কথা পাতি তুমি দুশ টকা ইনকাম কৰিছা। মাহী একদম পৰা কেনেকুৱা এক্সাইটেড, ঠিক আছে মই কৰিম তেন্তে।
বুলো কৰিবা, মই শিকাই মেলি দিম।
কৰিলা নাই?
আজি আৰাম হেৰি, এপটো ডাউনলোড কৰাই থৈ দিলোঁ। শিমলুগুৰি যোৱাৰ কথা আছে মানে এনাই ঘৰলৈ। এনাই গাটো অকমান গাটো বেয়া।
এতিয়া কি তহতি সেই গুৱাহাটী
নহয় নহয় শিমুলো গুৰিত।
অ শিমুলো
শিমুলু গুৰিত গ'লে মানে, দাদাৰ লগতহে যাম গুচি আহিম। টো মাহীও সেনেকুৱাতে আহিব মোবাইলটো লৈ নেজানো নেজানো সেইটো সি জানিব, সি যোনদিনাখনি লৈ যাব, সেইদিনাহে
ল'ৰা মানুহৰ
উম, উম।
বৈ বুলি ক'লে, উঠিবই লাগিব। সেইটোৱে, ইহঁতৰ । ছোৱালী নিচিনা নহয়, ন। প্লেইন কৰে, এইটো কৰি, হেনেকে এনেকৈ, ইহঁতৰ ।
উম, ।
তেওঁ কথাটো শুনি ভাল পালে যে ন' তেনেকেই মানে মই বোলো অ' চোৱা এতিয়া মোৰ মতে মানে এইটিন হৈ যোৱাৰ পিছত সবেই কিবা এটা আৰম্ভ কৰিব লাগে নিজৰ।
উম, কৰিব লাগে ।
লাগে তই মাহে পাঁচশ টকাই পা। এনেটো নিজৰ, নিজৰ পকেট খৰচ, তই কিবা এটা শিকিব পাৰ ন' সেইটো, মানে এইটোতো কৰা নাই , গৈ, কোনো আড্ডা দিয়া নাই। , গৈ, নিজৰ কাপোৰ কানি খোলা নাই। কিবা এটাতো শিকিবি, , কিবা এটা, যদি কৰিছ।
উম, উম, উম।
কোৱাৰ পিছত এতিয়া, মানে, মাহীহঁতেও ঠিকেই আছে। তেন্তে, মানে, তাৰ আগলৈকে, মই বেয়া, আৰু ফোনত কথা পা আছো, সেয়াই।
তাৰ লগত কি এইবিলাক, একো চালা জাৰা নাই।
ইমান ফৰ্মেলি পাতি আছোঁ, কোনবা
উম।
হাঁহি উঠে অ' কথাবোৰ ভাবিলে।
মিনিট আছে ন।
অ', দুই মিনিট।
তাৰপৰা চাগে, ফোনৰ কথা পাতিব নালাগে আৰু, ন, ।
ইয়াৰ পিছত, তোলে আহিব চাগে দেই, মোৰ মতে। মই যিমান খিনি, প্ৰথম প্ৰথমবাৰ কৰাইছোঁ, সবৰ ফোনত কিন্তু, এইটো প্ৰথম টাস্ক কিন্তু এইটোৱেই আহিছে।
হয় নেকি, মই কাক ক'ম? মই আজি অম্বিকাক কৈছিলো। সন্ধিয়া
, মই কৰিলে, তেতিয়া মইও পাম।
উম।
পঁচিছ টকাহে ডিফাৰেন্ঞ্চ। অকণ, পঁচিছ টকা নাই, নাই, ডাইৰেক্ট তোৰ গুগল পেমেণ্টত সোমাব সেইটো।
নহয়, মানে, পইন্টটো সোমাই যায় নে কি, মানে কেনেকে?
একো পইন্ট ছইন্ট কে নহয়, তোৰ ভাগৰ যিটো কিউ আৰৰ, যিটো নাম্বাৰ তই, অকল সেইটো দি দিলেই হ'ল, । অ' লগালগ, প্ৰথম প্ৰথমে, দুটকা এটা দি তোৰ একাউণ্টটো ভেৰিফাই কৰে। দুই টকা দি, তাৰপিছত, মোৰ সাতাইছ ঘণ্টাৰ পিছত মই প্ৰথম পেমেণ্টটো পাইছোঁ তিনিশ পঁয়ত্ৰিছ টকা।
উম। কালি মই চাইছিলো গুগলত, দেখাই এক ণ্টা আৰু এনেকে ফাই ডলাৰৰ পৰা মানে পঁচিশ ডলাৰলৈকে মানে তোৰ ইনকাম কৰিব পাৰি।
া কৰিবব পাৰ
ত' মানে হেৰি ফা আৰু হেৰি ডলাৰ হ'লে হেৰি টকা লিখা আছে, চাৰে চাৰিশ লিখা আছে।
উম।
চাৰে চাৰিশ, চাৰে চাৰিশ, পাঁচটা কিমান হ'ল? উম।
চাৰে চাৰিশকে পাঁচটা।
উম। বিছ, দুহেজাৰ